হেল্ল'!
সু-প্ৰভাত!
উম, সু-প্ৰভাত!
উঠা নাই নেকি?
কি কৈছা?
আপুনি উঠাই নাই নেকি?
উঠিলে উঠিলো, মাৰ্কেট যাম মটন আনিবলে।
হেল্ল'!
কি কৰি আছে?
একো কৰা নাই বোলো, মাৰ্কেট যাম মাটন আনিবলে। আজি পাৰ্টি আছ
আটচ্ছা।
হেল্ল'!
কি ক'ক?
হেল্ল'!
অ', শুনি পাইছো।
মাতটো দূৰৰ পৰা আহিছে কিয়, কি কৈ আছে?
অ', এতিয়া শুনি পাইছে?
উম।
মই মানে ৰাতিপুৱা উঠিছো উঠিছো হে চাহয়ে খোৱা নাই, এতিয়া মানে অলপ চাহ বনাম চাহ।
অ', চা বনাবা নে চাহ বনোৱা?
চাহ, চাহ।
চাহ।
চা
আচ্ছা।
উম, য়েছ। কিবা খালে উঠি পেলাই নে নাই খোৱা?
নাই খোৱা উঠিলো কেইটা বজাত উঠিলোয়ে দহটা বজাত কালি শুওঁতে শুওঁতে চাৰিটা বাজিলে ৰাতিপুৱা।
অ কালি মোৰো টোপনীয়া অহা নাই ইমান গৰম।
উপায় নহয় আমি আড্ডা মাৰি আছিলো ৰুম মেট মানে মোৰ ফ্ল'ৰৰ যিমান ৰুম মেট আছে।
চব কিতা বহি কিনে আড্ডা মাৰি আছো, আড্ডা মাৰোতে মোৰোতে কথা পাতোতে পাতোতে চাৰিটা বাজি গ'ল ৰাতি পাৰ্টি আছে, ইহঁতি কলে যে কালি বন্ধ চানডে আছে। বা পাৰ্টি কৰো পাৰ্টি কৰো, মই কৈছো কৰ দি দিও যা মাংসটো মই দি দিম বাকী যি আন আনিব মই
মাংস মই খাম মই আনি দিম এইটো বাৰু দুই কেজি মাংস মই আনি দিম বুলি কৈছো। বাকি যি তহঁতি খাৱ খাই থাক। ভাতৰ লগত মই মাংসটো পালেই হ'ল বাচ হেল্ল'!
উম।
কোৱা।
কোৱা।
মাতটো দূৰৰ পৰা আহিছে। মাতটো ক্লিয়াৰলি অহা নাই।
এতিয়া আহিছে ক্লিয়াৰলি সম্পূৰ্ণৰূপে আহিছে এতিয়া মাতটো?
ক্লিয়াৰ আহিছে আপুনি ক'ব পাৰে। আপোনাক কিদৰে মই সহায় কৰিব পাৰো।
তুমি মোক একোদৰে সহায় কৰিব নালাগে। বৰষুণ কিয় দিয়ে বৰষুণ কিয় দিয়ে বৰষুণ কিয় দিয়ে?
বৰষুণ কিয়
বৰষুণৰ সৃষ্টি কেনেকে হয় কচোন?
বৰষুণৰ সৃষ্টি পানী যেতিয়া বৰষুণ দিয়ে বৰষুণৰ পানী খিনি আকৌ যেতিয়া এই মানে সূৰ্য উঠে পানীখিনি ইভাপৰেত হয় আকৌ ওপৰলে তাৰপিছত ইভাপৰত হৈ পিনে জমা হৈ কিনে ক্লাউড ফ্ৰৰ্ম হয় ক্লাউড ফ্ৰৰ্ম হৈ কিনে বৰষুণ হয়।
উম ক একো হোৱা নাই
কি?
ত বেলেগ কি জানে এইটো নহয় দে ৰং এন
ইহ মোকে ৰং বুলি কৈছে ই উ
উম
হেল্ল',
হোৱা নাই আপোনাৰ উত্তৰটো নেকি?
অ আপোনাৰ উত্তৰ মোৰ উত্তৰটো হোৱা নাই বাৰু ঠিক আছে মই মানিছো আপুনি কওকচোন আপোনাৰ উত্তৰটো।
ময়ো গম পোৱা নাই কিন্তু বেলেগ নেকি কিবা?
কোনো বেলেগ নহয় এইটো এইটোৱে হয়। উত্তৰটো এইটোৱে হয় আপুনি চাবও পাৰে। নহয় নহয় আপুনি চাব পাৰে গুগলত মাৰি কিনে। আপুনি লাগিলে গুগলত মাৰি চাব আপুনি আপুনি গুগলত মাৰি চালে গম পাই যাব ন। মই যিটো কৈছো সেইটো নহয় বুলি।
উম।
উম।
তাৰপিছত আৰু বৰষুণ কিয় হয়?
বৰষুণ কিয় হয়?
গম বানপানী হয় বানপানী?
বানপানী কিয় হয়?
অ,
বানপানী কিয় হয়? বানপানী হ'বই ন বানপানী নোহোৱা কাৰণটো কি গুৱাহাটীত মেইন ৰিজন কি বানপানী হোৱাৰ তোমাৰ ড্ৰেইনেজ চিষ্টেম মিউনিচিপালিটি ড্ৰেইন খিনি চাফা নকৰে তাৰ পিছত তোমাৰ এই কি নাম? খিনি নুখোলে তোমাৰ উম এই ড্ৰেইনেজ চিষ্টেম বিলাক ক্লিয়াৰ কৰি নাৰাখে কানেকচন বিলাক বন্ধ কৰি থাকে। য'ত ত'ত ডাষ্টবিনত পেকেট টকেট নে পেলাই পিনে জাবৰা উবৰা চব ত এই কি কি নাম নালাতে পেলাই দিয়ে য'ত মন যায় তাতে পেলাই দিয়ে দামপিয়া। বস্তু কেইটা চব নালাত ড্ৰেইনেজ চিষ্টেমৰ ডাঙৰ ডাঙৰ পুখুৰী চলাই দিয়ে নৈ কি? ত ড্ৰেইনেজ চিষ্টেমটো ক'ত বন্ধ এইটো সেইকাৰণে পানীখিনি যাবলৈ নাপাই পিনে তাতেই আৰু
বহুত হৈ যায় পানী জমা। ব্লাড নহয় ব্লাড নহয় কি হ'ব?
ভূমিকম্প যে দিয়ে কিমান মান
কি?
আমাৰ যদি গুৱাহাটীত হা অসমত গুৱাহাটীত ধৰিছো গুৱাহাটীত কিমান মান ভূমিকম্প দিলে মানে সহস্ৰ ভাঙি যাব। কিমান পইণ্ট
এই হাৰ্ডলি পাঁচ ছয় মিনিট দিব লাগিব।
তাৰ পিছত পোৰা চুৰ চুৰ মুৰ মুৰ হৈ যাব নেকি?
চুৰ চুৰ মুৰ মুৰ হৈ যাব। সেইদিনা দিচিলেই ওৱান ওৱান মিনিট অ'। মই কথা পাতি আছোং, অ' এ হাৰ্ডলি ওৱান মিনিট।
ওৱান মিনিট কি ওৱান মিনিট দিয়া নাই বাৰু তোমাৰ কিমান ফিফটি চেকেণ্ড মান দিছিলে সেইদিনা ৰা তি দিছিলে যে বৰ এই আৰ্টকুইকটো।
ভূমিকম্প বুলি কোৱা।
কি?
অ', ভূমিকম্পটো?
অ'।
উম, আৰু এদিন দিনত যে দিছিলে।
অ', সেইটো তোমাৰ দুই মিনিটলৈকে দিছিলে।
হয়।
এই দুই মিনিটলৈকে কপনি তোলিছে, ত' সেইকাৰণে মানে
হাইচ্ ফাইভ টু ছিক্স দিব লাগিব, মানে ভাল এ হীতত আহিব লাগিব, স্কাৰ কিলোমিটাৰত আহিব লাগিব। তেতিয়া মানে
নাইণ্টি এইট, নাইণ্টি ফাইভ নাইণ্টি পাৰ্চেণ্টটো ডেমেজ হৈয়ে যাব অসমত।
উম। পথাৰত থাকিলে একো নহ'ব নেকি?
এতিয়া পথাৰত থাকিলে একো নহ'ব নে কি এইটোতো মই ক'ব নোৱাৰিম ন, মোক যোনে পথাৰত থাকিলে একো নহব মানে বুজি পোৱা নাই?
তেতিয়া যদি গছ গছনি বা ঘৰ তলত থাকো ঘৰটো ভাঙি যাব পাৰে।
ঠিক আছে মাতি বোলে ফাটি গ'ল বোলে ভূমিকম্পত। মাতি বোলে ফাটি গ'ল ভূমিকম্পত তেতিয়া?
তেতিয়া কৰবাত গ'লে হ'ল।
অ', তেনেহ'লে ডাইনছৰ্চ কেনেকে গাইব হ'ল? ডাইনাছৰ্চটো আছিলে ন আমাৰ ইণ্ডিয়াত।
উম।
ডাইনছৰ্চ কেনেকে গাইব হ'ল, এই ভূমিকম্পটো আহিছিলে এনেকে সাত আঠ মিনিট দি ছিলে তেতিয়া তোমাৰ গ্ৰাউণ্ড উড ফাটি কিনে ভিতৰত চব সোমাই গ'ল। সেইকাৰণে ফচিল্ছচ্ খিনি চাবাচোন কেতিয়াবা কেতিয়াবা ফচিল্ছচ্ পায় ডাইনচৰৰ।
অ সেইবিলাক মানে ফিউচাৰত যে কি হব এনেকুৱা দেখাই ন চিনেমাৰ মুভবিলাক?
উম।
তোমাৰ সেইটোৱে থাকে। ত আজি ইউটিউবত দি আছে। চাইন্স মিউজিয়ামত গ'লে চাবচোন ডাইনছৰ এটাটো থাকেই। সেইকেইটা কৰ পৰা ওলাই সেইকেইটা কিন্তু ৰিয়েল তোমাৰ ডাইনজৰ এইকেইটা ৰিয়েল। তাৰপিছত তুমি চিৰিয়াখানাত যোৱা তাৰপিছত তুমি চিৰিয়াখানাত যোৱা চিৰিয়াখানাতছ যিমান এইটো চাবা তোমাৰ এই কি নাম জানো ভিতৰত যে এইটো আ ছে তোমাৰ মিউজিয়ামটো আছে, মিউজিয়াম হা?
মই চিৰিয়াখানা গৈয়ে পোৱা নাই।
আচ্ছা'।
আচ্ছা'।
ক'বা মই লৈ যাম বাৰু। দেখি পিনে আৰু পলাই আহিবা আৰু নোযোৱা তুমি মিউজিয়ামটোত লৈ গ'লে। বান এ মাং বান্দৰৰ পোৱালি- তাৰ পিছত জন্ম লৈছিলে বাঘৰ পোৱালি এইকেইটা চ'ব এই- ডাঙৰ ডাঙৰ গ্লাছৰ টেমাত ভৰাই থৈছে।
উম।
গ'ল্ডেন লাংগুৰ- তাৰপিছত তোমাৰ হোৱাইট মাংকি, তাৰপিছত তোমাৰ- তাৰমানে- চ'ব কেইটা যিকেইটাে ধৰা জন্ম লৈ কেনে মৰি গ'ল হাতীৰ পোৱালি-
অঁ।
চ'ব এনেকে এইটোত পুৰা চাব পাৰিবা মিউজিয়ামতোত সাপৰ পোৱালি। হা?
বগা বান্দৰ বিলাক বোলো নোহোৱাই হ'ল।
আছে।
প্ৰায় কমছে আৰু চ'ব বস্তু।
অঁ' আছে মই মে'ত গৈছিলোঁ আকৌ যাম নেকি এইকেইদিনত।
তাৰপিছত তোমাৰ হাতী নাই এতিয়া বৰ্তমান। চিৰিয়াখানাত হাতীটো নাই বাকী চ'ব আছে। সাপ আছে তোমাৰ, হিপ পতা মাছ আছে- ৰাইনো আছে, - জিৰাফ এটা আছে, জিৰাফ জিৰাফো নাই আৰু এটাই আছে। তাৰপিছত তোমাৰ ব্লেক পেন্থাৰ আ আছে, টাইগাৰ আছে, বিয়েৰ আছে ভালুক আছে।
অসমীয়াতকৈ কৈ খাম।
ভালুক আছে, বাঘ আছে, তাৰপিছত তোমাৰ সাপ আছে- তাৰপিছত গন্দাৰ গঁড় আছে।
এইকেইটাই আৰু।
কাজিৰঙাত গৈছানা?
কাজিৰঙাতো আমাৰ যোৱাটো ওচৰতে অঁ' উমঁ'। কাজিৰঙা আমি গৈয়ে থাকো, অফ থাকিলে আগত ডিউটি অফ থাকিলে আমি কাজিৰঙাই- ওলাই যাওঁ পিকনিক খাবলৈ।
উমঁ' উমঁ'। ৰাতি ৰাতি সেই ৰাস্তাটোত চাগে বাঘ-চাঘ ওলাই হয় না হাতী চাতি আহে চাগে? কাৰণ তাতে লিখি থোৱা আছে ন'।
অঁ' আছে, এইটোতো আমাৰ গীৱনতো ওলায়, মৰিয়নি গীৱনতো ওলায়। মৰিয়নি গীৱনত চৈধ্য প্ৰকাৰৰ বান্দৰ পোৱা যায়। গিবন য়ত, গিৱন ফেষ্টিভেল পাতিছিলে তেতিয়া ডিম্পু বৰুৱা গৈছিলে, চাবা ভিডিঅ' এটা আছে ইউটিউবত। এইটো যোৰহাট ডিষ্ট্ৰিক্টত মৰিয়নিত মানে আমাৰ যোনটো ঠাই মৰিয়নি তাতে আছে এইটো। গিবনগন্য। এইটো এইটো অসমত তিনি নম্বৰ, তিনি নম্বৰত পৰে তোমাৰ। মানে এইটো মানে এটা স্পেচ। আছে তোমাৰ, এই কি নাম জানো? উলু বান্দৰ বুলি কয় যে।
অ'।
সেইটোৰ কাৰণে বেছি বিখ্যাত, তাৰপিছত তোমাৰ সোণালী বান্দৰ। মানে, চৈ টাইপছৰ বান্দৰ তাতেই পোৱা যায়, অকল আমাৰ মৰিয়নি গীৱনতে পোৱা যায়।